অ।
কি কৰি কি কৰি আছা।
এনেই আছো। তুমিনো?
মই এনেই আছোঁ। ভাত পাতি খালা?
খালো। তুমি খালা নাই?
উম মই খালো, পিছে ভালেই। তোমাৰ?
মোৰ দা ভালেই।
ঘৰ ভালে চবৰে।
অ শৰৰ ভালে চবেই। তোমাৰনো?
উম ঠিকে চলি আছে বাৰু বৰ্তমান। পিছে আজি ভাত কেহেইদি খালা?
ভাত কি দি খাবা আৰু। মাংস নাই আজি নিৰামিষ শনিবাৰে যে।
আচ্ছা, তোমালোকে শনিবাৰে নেৰামিজ খোৱা নি?
হয়। তুমিনো?
অ মই তোমাৰ মাংস ভাত খাই দিলোঁ।
অ কি মাংস বা?
তোমাৰ মানে এতিয়া কি পাবা আৰু ব্ৰইলাৰৰ বাহিৰে।
অ।
এনে খালো আৰু আজি কি ক'ব আৰু গৰম ইমান দি আছে এতিয়া।
উম উপায়টো নাই গৰমটো দিবই জুলাই মাহত।
উম পিছে আজি ৰাতিপুৱাৰ পৰা কি কৰিলা?
ৰাতিপুৱাৰ পৰা এই পথাৰত গৈছিলো এনেই অলপমান কাম আছিলে।
কি কাম কৰিলা পথাৰত?
পথাৰত কঠিয়া মাৰা, আলি দিয়া।
অ ঠিকে আছে দিয়া।
তুমিনো?
উম মই ৰাতিপুৱা তোমাৰ মই ৰাতিপুৱা উঠিলো মানে উঠি পেলাই মুখ চুখ ধুই ধুনীয়াকৈ চাহ পানী চাহ তাহ অকমান খালোঁ। চাহ খাই পথাৰত গলো পথাৰৰ পৰা কঠীয়া মাৰি আহিলোঁ।
উহ
পথাৰত কঠিয়া মাৰিলো মানে কাইলৈ বোকা দিয়া কথা আছেতো আমাৰ আহ তাত পোৰা পানীক কঠীয়া চঠীয়া মাৰি আহি গ'লোঁ ঘৰত কঠীয়াা মাৰি আহি গাটো ধুই পেলাই মানে এখন বজাৰ যাব আছিল। তোমাৰ বজাৰ মানে দোকানত দোকান বজাৰ দোকানত গৈছো আৰু বজাৰ কৰিবলে টো দোকানত গৈ পেলাই অকণমান মানে বস্তু আনিব আছিলে বস্তু খিনি লৈ আনিলোগৈ।
উ
আহি পেলাই অকণমান বহিলোঁ, বহি পেলাই অকণমান মোবাইল চালোঁ। তাৰপিছত তেতিয়া আৰু দুপৰীয়া ভাত পানী খাই আৰু এনেই ইমান বাগৰি আছোঁ। কৌ তিয়া ক্ৰিকেট খেলিব যাম অলপ পাছতকে
উ তুমি কি পঢ়ি আছা ন- নে কি ক্ৰিকেট পাওঁ বাৰু।
অ পিছে আই পি এল চোৱা নে নোচোৱা? আই পি এল চোৱা মই চাওঁ বাৰু। কোনতো টিমক চাপৰ্ট কৰা?
মই এইটো আৰ চি বি।
আৰে চেম নেকি।
অহ।
অ আই চি বি কে চাপৰ্ট কৰো মানে।
অ।
আৰ চি বি মেইন প্লেয়াৰ কোনজন লাগে তোমাক?
মেইন প্লেয়াৰ মানে চবকে ভালে লাগে।
কোনজন প্লেয়াৰ আছে মানে তোমাৰ ফেবেৰেট প্লেয়াৰ?
ফেভেৰেট কিলাৰ জানাই আৰু এইটো কেপ্টেইনটো।
ৰাজতপাটিদাৰ নেকি?
অহ।
আচ্ছা মোৰ আকৌ বিৰাট কোহলি হে।
আকৌ পিছে আৰ তুমি আৰ চি বি বাহিৰে কোনোবা টিমক চাপৰ্ট কৰা নেকি আৰু? তাৰপিছত মানে ধৰা তাৰ পিছত ধৰা আৰ চি বি ৰ পিছত ধৰা আৰ চি বি পিছত এটাটো টিম চোৱা ন গেম।
উম।
কোনটো টিমক চোৱাগে?
চি এছ কে।
চি এছ কে নেকি আচ্ছা ঠিকে আছে দিয়া বাৰু। মই তোমাৰ আৰ আৰ চাওঁ আৰ আৰ আমাৰ ৰিয়ান পৰাগ আছে ন।
উম উম।
ৰিয়ান পৰাগ চাপৰ্ট কৰোঁ আৰু অসমৰ ল'ৰা না চাপৰ্ট কৰিব লাগে তাকো।
অহ।
তাকে ছাপৰ্ট কৰি আছোঁ আৰু এতি তোমাৰ ধৰা।
উম। মই মানে ইমানকে নাচাও ন চালে মানে কেতিয়াবা টাইমত চাওঁ আৰু। মেন মেন মেচ হলে চাওঁ আৰু এনেই নাচাওঁ আৰু।
উম ঠিকে আছে এতিয়া পিছে পঢ়ি আছা নে কিবা কৰি আছা।
এতিয়া মানে পঢ়া নাই।
কি কৰি আছা এতিয়া?
এতিয়া বিজনেছ এটা কৰি আছো ও বাইকৰ শ্ব'ৰুম এটা খোলা আছে।
আচ্ছা বাইকৰ চ ৰুম আছে নেকি? অ'ব ঠিকে আছে দিয়া পছে। ম তোমাৰ ব্ৰইলাৰ ফাৰ্মৰ খেতি কৰোঁ তোমাৰ ব্ৰইলাৰ ফাৰ্ম ঘৰলৈ চলাই আছোঁ। ব্ৰইলাৰ ফাৰ্ম মাছৰ খেতি প্লাছ তোমাৰ মানে এনেকা শাক পাচলিৰ খেতি এইবিলাক কৰি আছো তোমাৰ মই এতিয়া। ব্ৰইলাং ফাৰ্মিংটো তুমি যদি কৰিব পৰা তোমাৰ অলপ হেৰি হব সহায় হ'ব মই তোমাক দি দিওঁ
অ দিয়াচোন অ অ মই কলিম বুলি ভাবিছো বাৰু।
অ তুমি ধৰা এতিয়া প্ৰথমতে বা তোমাৰ মাটিতো থাকিবই ঘৰ পিছফালে ন তাতে তুমি বাঁহ আৰু খেৰেদি ধৰা এখন ঘৰ বনালা তাৰপিছত ঘৰখন ধুনীয়াকে মানে তুমি যদি নি মানে অকলে নোৱাৰিবা বাৰু প্ৰথমতে পাটনা চিস্পট কৰিব লাগিব তোমাৰ তুমি ধৰা তিন তিনজন মানুহৰ লগত পাৰ্টনাৰশ্বিপ কৰি পেলাই কৰিলে প্ৰথমতে পাৰ্টনাৰশ্বিপত কৰিবা? তেওঁ মানে তিনিজনে ধৰা ঘৰখন বনাই ল'লা ধুনীয়াকৈ- খেৰেদি খেৰৰ বাহৰ মানে মিক্স কৰি অকমান ডাঙৰ তাৰপিছত ধৰা তিনিজনে কৰিবা টো তাৰপিছত ধৰা তোমালোকে এখন বনাই দিলা। তাৰমানে এনেকে যদি তোমালোকে যদি দুটা ফাইদা কৰিব খুজিলে মানে চাংঘৰ তা মান কৰিব লাগিব। তলত পুখুৰীৰ ওপৰত তোমাৰ ব্ৰইলাৰ ফাৰ্ম মানে কি হ'ব তোমাৰ তাত যদি ব্ৰইলাৰ সাৰৰ খেতি, ব্ৰইলাৰৰ খেতি কৰি আছা তোমালোকে? খেতি মানে তোমাৰ বিজনেচটো কৰি আছা। ব্ৰইলাৰ কৰি থাকো ধৰা এতিয়া এজনেতো কৰিব নোৱাৰি বাৰু, এ চবেই কৰিব লাগিব। এজনে ধৰা এতিয়া পানী চেঞ্জ কৰিলা, এজনে ধৰা মাৰিলা, এজনে ধৰা চাফা কৰিলা। মানে সেই চা চাফা কৰা যোন টো গু তো ওলাব তোমাৰ সেইটো মানে তুমি বেলেগত নহয় তুমি ত তোমাৰ তলত ধৰা যোনটো চাংঘৰ চিচতেমত বনাবা টো ধৰা পুখুৰীত দিদিলা গুতো তাৰপাছত তুমি হেৰি কৰিব নালাগে আৰু তেতিয়া তোমাক বেছি, ধৰা বেল মাছক বেলেগ দানা দিব নালাগে, তোমাৰ এইখিনিতে চলি যাব। তোমাৰ সেইটোৰ লগতে মানে, এ মাছ ডাঙৰ ডাঙৰ হৈ যাব। গম পালা?
অ আহ পাইছোঁ।
অঁ সেইটো চিষ্টেমত কৰিলে মানে তোমাৰ ডাবুল ফাইদা হ'ব। ব্ৰইলাৰটো ইনভেষ্টটো কৰিবাই আকৌ ইফিনৰ পৰা ইনভেষ্ট কৰিব তোমাৰ মানে। হেৰি হ'ব, তোমাৰ ফাইদা হৈ থাকিব, মানে। তোমাৰ মাছৰ পৰা, আকৌ এতিয়া তুমি ব্ৰইলাৰটো যদি নিজে কৰ সৰু‌ আকৌ প্ৰথমবাৰ অলপ দিগদাৰ হ'ব, সেইকাৰণে তুমি প্ৰথমবাৰ কোম্পানী ফালৰ পৰা কৈছাবা। কোম্পানী ফালৰ পৰা কৰিলে তোমাৰ ব্ৰইলাৰ মানে। যিমান বস্তু যদি যি থাকিব, আৰু ব্ৰইলাৰৰ লগত লগত দৰকাৰী চব মানে তোমাৰ কোম্পানীয়ে দিব গম পালা?
অ।
তোমাক ধৰা এতিয়া, তোমাক দিলে ধৰা। ব্ৰইলাৰ দানা দিলে কেমিকেল দিলে। তোমাৰ ধৰা যোনখিনি মানুহ লগাই আছা সেইখিনি মানুহৰ পইচা দিলে তোমাক মানে চব দিব। তুমি এনেকে কৰি য'ত বেলেগ মানুহ লগা যদি পইচাটো লৈবলৈ তুমি নিজে কৰা সেই তোমাৰ ফাইদা আৰু যদি ব্ৰইলাৰ দানা খিনি আধা খিনি তুমি আধাখিনি যদি বাচিও যায়, সেইখিনি তুমি বেছিলা তোমাৰ ফাইদা আহি গল সেইটো।
উম হয় হয়।
এইটো চিষ্টেমত কৰিলে মানে তোমাৰ বেছি ফাইদা হ'ব। আকৌ এতিয়া ধৰা ব্ৰইলাৰো গুৰৰ পৰা তোমাৰ মাছটো মাছৰ ফাইদা টোত হৈয়ে থাকিব তোমাৰ হয় নে সেইটোয়ে আৰু মানে এতিয়া কেমিকেলটো সদায় মাৰিব লাগিব আক চেঞ্জ কৰিব লাগিব তোমাৰ যোনটো গুটো তাৰ সদায়তো চেঞ্জ কৰিয়ে থাকিব লাগে।
অ, সেতোত লাগিব বাৰু।
আকৌ এতিয়া মই ধৰা খেতিও কৰি আছো ন'।
উম,
চেমে ধৰা মই যেনেক কৈছো মই সেইটোয়ে কৰি আছো মানে যি ধৰণৰ কৈ আছোঁ। ধৰা মই খেতি কৰি আছো। খেতিত ধৰা মোৰ এতিয়া অলৰেদি মানে বডি, ভেন্দি, জিকা, ভোল আদি এইবিলাক ৰুই দিছো আৰু পোৰা। এইবিলাক বদি ভেন্দি আদি পুৰা লগাই দিছো ভেন্দিটো মানে বেছ -বেছি কৰি দিছোঁ আৰু ন?
আহ।
এতিয়া বুডিটো আৰু অলপ কম ভাগে আকৌ তোমাৰ ভেন্দিটো মানে বেছি ভাল লাগে ন, মোৰ খাই পেলাই
অ',
ভেন্দীটো মানে বেছি ভাল লাগে অ, ভেন্দীটো মানে ফেভৰেট।
অ',
ভেন্দিটো সেইকাৰণে মানে তোমাৰ ভেন্দি এক বিঘা কৰিছোঁ বদ্ধি আধা বিঘা আৰু ভুল আধা বিঘা কৰিছোঁ তিনিটাত।
অ, আমাৰ কৰা আছে। আছে বাৰু বেঙেনা আৰু বডি আৰু এই ভাতকেৰেলা এনকা খেতি কৰা আছে বাৰু অলপ চলপ অ, ভেন্দিটো ভেন্দিত
ভেন্দিতো মানে তোমাৰ প্ৰফিটো আছে আৰু গম পাইছা? ভেণ্ডটো তোমাৰ প্ৰফিটো আছে। আৰু যদি তুমি ভেন্দিটো যদি কিলো ছিষ্টেমত মানে ধৰা হলচেলতো দি দিয়া ন'বজাৰত তোমাৰ ফাইদা আছে।
অ',
অ, এইটোৱে আৰু এতিয়া ধৰা এইটো এতিয়া ফুৰিব চুৰিব যাবলৈ কবাত প্লে বনাইছে নে নাই বনোৱা?
ফুৰিব যাবলৈ প্লেন টো বনাইছোঁ বাৰু এতিয়া ইমানকে হেৰি হোৱা নাই আৰু ভাল।
ক'ত যাম বুলি ভাবিছা?
এইফালে ভালোক পুং ফালে যাম বুলি ভাবিছো আৰু।
ভালুক পুং ফালে অহ, বঢ়িয়া ঠিকে আছে আমিও ভাবিছোঁ মানে এতিয়া তোমাৰ ধৰা মোৰ ধৰ এতিয়া পঢ়িও আছোঁ মানে মই এতিয়া গৰম বন্ধ হৈ আছেতো
অ', অ',
তাতে এতিয়া মানে লগৰখিনিক কৈছোঁ নে এনেকে যাম ফুৰিব। কা ফুৰিব গলে আমি যদি এতিয়া গোৱা- গোৱা নহয় তোমাৰ অৰুণাচল চলত যাম গোৱা গৈ আহিলোঁ মানে আমি কিবা যদি অৰুণাচলত অৰুণাচত যাওঁ ধৰা অৰুণালত গ'লে আমি নতুন, -নতুন কিছুমান কথা শিকিব পাৰিম ধৰ যাতে পঢ়ি আছো তাত মানে আমাৰ প্ৰজেকো আছে প্ৰজেকো কৰি আহিম আমি মানে তাত তাতে ফুৰিব যাম প্ৰজেকো কৰি আহিম মানে লগৰ কেইটাই মানে এটা ক্লাছ যাম দছজন মান বাকী নাজানো সিহঁতে কেনেকে যায় কিন্তু আমি দছজনমান যদি তুমিও যোৱা আমাৰ লগত ফ্ৰী ট্ৰিপ যাব পাৰিবা ধৰা। অলপ কম খৰচত।
অ', অ',
যোৱা যদি কণ্টেক্ট কৰিবা তুমিও যাব পাৰিবা আমাৰ লগত।
উম, তোমাৰ ঘৰ ক'ত আছে পিছে?
মোৰ ঘৰ তোমাৰ তেজপুৰ তেজপুৰৰ পৰুৱা। অ, তেজপুৰ বৰুৱা তোমাৰ?
মোৰ তেজপুৰতে আছে।
তেজপুৰৰ ক'ত তোমাৰ?
মোৰ তেজ - তেজপুৰৰ হেৰি কি নাম আছিলে বি পি তিনিয়াআলি।
আচ্ছা
অ মানে নামটো মানে মুখত ফুটি অহা নাই আৰু ভালকে মানে বেলেগ হেৰিত আছিলো না এতিয়া।
অ অ
অ
গুদ। আচ্ছা তেতিয়া তুমি অ। পিছে এতিয়া গৰম কিমা কিমি কেনেকুৱা দিছে?
গৰমতো এতিয়া দি আছে বাৰু বহত গৰম। কি কবা আৰু অ গৰমত মানুহ থাকিব নোৱাৰা হৈ গৈছে
অ
তোমাৰ ফালেনো
একে মানে পুৰা গৰম গৰমে তেজপুৰ আৰু একেটো জেগা ইমান গৰম হ'ব জানাই আৰু বৰষুণ টো নাই দিয়া
উম
আজি যোৱাকালিয়ে বৰষুণ দিয়া
সেটোয়ে
উম জানাই আৰু উম উম পাতছে সেটোৱে আৰু দিয়া ধৰা তোমাৰ কি বুলি কয় এতিয়া ফাষ্ট ফুডৰ বস্তু কি কি খাই ভাল পোৱা
ফাষ্ট ফুডৰ মই এইটো চাওমিনটো খাই বেছি ভাল পাওঁ
চাওমিনটো খাই ভাল পোৱা নেকি অ মই মমটো খাই ভাল পাওঁ মানে
মম মমটো ভাল বাগে বাৰু ইমান হেৰি নালাগে হ'লেও
অ মমতো ভালে লাগে মানে খাই তোমাৰ। যে এতিয়া মমটো মম এনে মই ভাবি আছো এতিয়া তেজপুৰতে তোমাৰ ওচৰতে আছে ন পাটনাৰচিপত এখন দোকান খুলিম বুলি ভাবিছো। খুলিবা নে কি।
অ পাৰা খ পাৰা যায় বাৰু খুলিব এনেকা হল।
তোমাক মই আইডিটো দি দিও এতিয়া তেজপুৰত মেইন টাউনত আমি এটা ফুটপাথত এখন দোকান খোলিব পাৰিম মমৰ মমৰ তাত মানে বহুত বি ক্ৰী হয় থাকে মম চাওমিন তোমাৰ লগতে ধৰা বাৰ্গাৰ এটা বনালো। পকৰি বনালো ঘুগুনি বনালো আলু চব বনালো আদি কৰি এইবিলাক বনালে মানে তোমাৰ হ'ব আৰু মিনিমান তোমাৰ প্ৰথমতে ষ্টাৰ্টিঙত বিশ বিশ হাজাৰমান চল্লিছ হাজাৰ মান টকা ইনভেষ্ট কৰিব লাগিব তেতিয়া হে তোমাৰ প্ৰথমতে ইনভেষ্ট কৰিব লাগিব তাৰপিছত হে প্ৰতিক পাম আৰু মানে এতিয়া প্ৰথমতে যদি চল্লিশ হাজাৰ টকাত আমি ইনভেষ্ট কৰো তেতিয়া আমাৰ প্ৰফিট আহিব ধৰা প্ৰথমতে এতিয়া আমি দোকানত গ'লো দোকান সৰু মানে এখন হেৰি কিনিব লাগিব ন মানে তোমাৰ ঠেলা চিনা বস্তু দুখন কিনিব লাগিব সেই ঠেলাখন কিনিলি কিনি পেলাই ধৰা আমি এতিয়া
ঠেলা কিনিব নালাগে বাৰু আছে মোৰ তাত।
আছে নি অ সেইখনকে ধৰা অ ৰিপেৰিং কৰিব লাগিব চাবা বহুদিনৰ পৰা আছে।
অ
অ সেইখন ৰিপেয়ৰিং কৰি পেলাই মানে ধৰা এতিয়া সেইখন দি আমি ব্যৱস্থাটো কৰিব পাৰিম যাতে ধৰা আকৌ গেছ এটাৰ যোগাৰ কৰি ওপৰতে বনোৱা মানে মই আগতে বাহাৰিত পুট পাহাৰি মানে কি কয় পঢ়ি আছোতো তেতিয়াও তেতিয়া মানে মই হেৰিত কাম কৰিছিলো আগতে তোমাৰ ক্লাছ টেনত থাকোতে। ক্লাছ নাইনত থাকোতে মানে ধৰা মই ফাষ্টফুডৰ দোকানত কাম কৰিছিলো পাৰ্ট টাইম জব সে তেতিয়া মানে শিকিলো আৰু কেনেকে কি কৰে কেনেকে কি বনায় মানে মই জানো বনাব। খালি মানে এতিয়া আমি ইনভেষ্ট কৰিবলে দোকানখন বনালেই হ'ল আৰু তুমি যদি ইণ্টাৰেষ্টেড ছাৰ বনাব পাৰো আৰু দুটাই মেলি পেলাই নে কি কোৱা?
অ তুমি যদি যি কোৱা আৰু তুমি খোলা যদি খুলিব পাৰা যায় ইয়াতে
অ সেইটোৱে আৰু খুলিব বুলি ভাবিছো এতিয়া মানে
খোলা যদি কণ্টেক্ট কৰিবা আৰু মোক ইয়াতে আছে না ওচৰতে বেছি নহয়
অ ওচৰতে আছো বাৰু ঠিকে আছে আৰু তোমাৰ কি বুলি কয় এইটো। এতিয়া তুমি আৰু কি বিজনেছ কৰিম বুলি ভাবিছা নে?
মোৰতো বিজনেচত মোৰ আইডিয়াটো নাই বাৰু ইমান এতিয়া।
তোমাৰ কৈছোঁ ন তোৰ বাইক চুৰ।